হয় নমস্কাৰ হয় নমস্কাৰ। বৰ্তমান কি কৰি আছা তুমি?
অ মই আছো। মই ঘৰতে আছো বৰ্তমান অ যিহেতু আজি। বৰটো বৰ এটা ঠিক নহয়। কিন্তু হ'লেও এই এতিয়া সন্ধিয়া সময়ত মানে এটা গৰম পৰিছিলে অলবাগত। কি হয়? কি কাৰ কথাটো হৈছে, কি মানে অ আমাৰ পুৰণি কালৰ এটা সকলোৱে কয় মানে আমি কোৱা শুনো ক কিমান দূৰ মানে আমাৰ? প্ৰকৃতিৰ লগত জড়িত বা আমাৰ আহ বৰ্তমান মানে পৰিস্থিতিৰ লগত খাপ খোৱা কথাটোটো মই ইমান ধৰিব নোৱাৰো। কিন্তু মানুহে কয় কি অ বৰষুণ দিয়াৰ আগতে হেনো আমাৰ ব বটৰতো অলপ গৰম হয় আৰু সেইটো মানে আমি অনুভৱ। কৰো দেই আমি অনুভৱ কৰো আৰু সকলোৱে কয় কথাটো। গতিকে এই কথাটো কি হ'ল এতিয়া মই সন্ধিয়া লগা। কি বৰষুণ, আমি ভাবিছো কি বৰষুণ, দিব বতৰটোৰ ওপৰত ডাৱৰীয়া কৰি আছে কিন্তু সেইটো সময়তে অ অধিক গৰম এটা পৰে মানে এনেকুৱা এটা গৰম পৰে যিটো গৰম মানে আমি সহ্য কৰা অকণমান টান হৈ যায়। গতিকে কি ভাবিলা? বধো অকমান বাহিৰ উওলাই যাও মুকলি সোৱা লওঁ তেতিয়া হয়তো আমাৰ মনতটো। মান ভাল লাগিব আৰু দেহাটো হাত পৰিব বুলি মই ভাবিলো আৰু এতিয়া বাহিৰ। কিন্তু আহি দেখিছো। অ অতি সুন্দৰকৈ এটা এজাক বতাহ মাৰি আছে। অ আজি এতিয়া অ জেঠ জেঠ মাহ ন জেঠ জেঠ মাহত তিয়া যি যাক বতাহ মাৰে আহ তি আহাৰেই হ'ল নেকি এতিয়া আহাৰ মাহ হল হয়নে? আহাৰ মাহত যি এটা মাৰিছে সেই সন্ধিয়া সময়ত। ই মানে অতি মন জোৰ পেলোৱা এটা অতি সুন্দৰ বতাহ এটা মাৰি আছে। গতিকে মই ৰাস্তাত আহি পেলাই অকমান বতাহ বতাহটো লৈছো, অলপ ভাল লাগিছে মানে।
হয়,।
তাকে আ তুমি কি কৰি আছা?
মই আছো। এই চাহ একাপ খাই মই এই বাহিৰতে আছো। বৰ্তমান বতৰ পৰিস্থিতি বোৰ ইমান ঠিক নহয়, কোনোবা সময়ত মানে দিনত ৰ'দ দিলো কোনোবা এটা সময়ত বৰষুণ দিয়া দেখিবলৈ পোৱা গৈছে।
হয়,। অঁ তুমি এটা কথা। হয় হয়,।
চাহ, একাপ খাই মই ৰাস্তাৰ ফালে ওলাই আহিছো। হয়, তুমি জনাবা।
অ তুমি এটা কথা চাবাচোন আহ আগৰ দিনত এটা মানুহে কিছুমান কথা কয় দেই আগৰ দিনৰত মানুহে কয়। মানে বৰ্তমানো কয় আমাৰ যিসকল আমাৰ বৰ্তমানো কয়। আমাৰ যিসকল ককাসকল আছিলে তেওঁলোক এতিয়া বৰ্তমান ঢুকালে যদিও তেওঁলোকে আমাক এটা কথা। কৈছিলে দেই সৰুতে, তেওঁলোকে কয় অ আমাৰ বাৰি বাৰিষাৰ, দিনটো মানে এনেকুৱা এটা পৰিস্থিতি হৈ থাকে। যে তেওঁলোকে তথাপিতো তেকে ক'ব পাৰে যে আজি বৰষুণ, দিব। বা আজি ৰ'দ, দিব তেনেক কব পাৰে। কিন্তু বৰ্তমান এতিয়া আমাৰ আজি এতিয়া বৰ্তমান পৰিস্থিতি আমি এনেকুৱা এটা পৰিস্থিতিত আমি থিয় দিছো, যে আমি এতিয়া ক'ব নোৱাৰোঁ যে আজি ৰ'দ দিব নে বৰষুণ দিব নহয় নে কথাটো?
হয়।
অ এতিয়া চোৱা ৰাতিপুৱা শুই উঠি আহোতে আমাৰ অ অতি সুন্দৰকে এটা অ মানে বেলিটো ওলাইছিলে আৰু ৰ'দ দিছিলে নহয় নে?
হয়।
আমি ভাবিছিলো আজি অ দিনটো বৰ ধুনীয়াকে যাব কাৰণ ৰ'দ দিছ ছে আজি কাপোৰ - কানি ধুব লগীয়া আছিল। আজি দেওবাৰ হয় জানো তাতে দেওবাৰ দিনটোত মানে কি হয়? দিনৰ দিনটো আ তোমাৰ সপ্তাহটোত প্ৰায় দিন কেইটাতে আমি অ নিজৰ কামত ব্যস্ত থাকো নহয় ন? কিন্তু দেওবাৰ দিনটোত আমি অ অকনমান আহ নিজৰ লগতে ব্যস্ত হবলৈ বিচাৰো আৰু নিজৰ যিসমূহ অ' পোচাক থাকে সেইসমূহ আমি ধুবলৈ কম বিচাৰো, আৰু তাতে ৰ'দ দিলে আমি ভাল পাওঁ মানে। দেওঁবাৰ দিনটোত, কিন্তু কথাটো হ'ল কি এতিয়া আমাৰ দেওঁবাৰ বা অইন যি কোনো বাৰতে নহক, এতিয়া আমাৰ ই বৰ্তমান বাৰিষা সময়তটো এনেকুৱা এটা হৈছে আমি ৰ'দ দিব বা বৰষুণ দিব বুলি আমি ধৰিব নোৱাৰো।
হয়।
কাৰণ ৰাতি ৰাতিপুৱা দেখিছা তুমি অ শুই উঠি আহোতে দেখিছা ৰ'দ দিছে আৰু আধা ঘণ্টা পিছত দেখিবা তুমি বৰষুণৰ কাৰণে বতৰটো বেয়া কৰি আহিছে আৰু এনেকুৱা বিজুলী ঢেৰেকনিৰে বৰষুণ এজাক দিয়ে তুমি ভাবিবা আজি গোটেই দিনটো বৰষুণে দিব। কিন্তু এঘণ্টাৰ পাছতে দে খিবা তোমাৰ অ বৰষুণ নাই ৰ'দ ওলাইছে।
হয়, এই ক্ষেত্ৰত বৰ্তমান এই ক্ষেত্ৰত যদি বতৰ বি জ্ঞানে যদি আগতীয়াকৈ আগজাননী প্ৰদান কৰে তেতিয়া মানে যিসকল ব্যক্তি পথাৰত বা খেতি পথাৰৰ লগত জড়িত, যিসকলে ইলে তিকৰ লগত জড়িত সেইসকলে যদি বতৰ বিজ্ঞানীসকলে আগতীয়াকৈ খবৰ খাতি দিয়ে তেতিয়া তেওঁলোক আগতীয়াকৈ সাৱধান হ'ব পাৰিব। যিকোনো কামৰ কাৰণে তেওঁলোকে আগতীয়াকে সাৱধান হ'ব পাৰিব, বতৰৰ লগত খাপ খাই তেওঁলোকে চলিব পাৰিব। এই ক্ষেত্ৰত আমাৰ বতৰ বিজ্ঞান ক'ৰবাত থমকি ৰৈ গৈছে নেকি বাৰু?
অ হয় বাৰু অতি সুন্দৰ প্ৰশ্ন এটা কৰিছা। এইখিনিতে মই কথাটো ক'ব লাগিব আহ আমাৰ আগত মানে বৰ্তমানত কৈ আমাৰ অ আমি এতিয়া আমাৰ প্ৰজন্মৰ পৰা কমচে কম অ আজি দহ যিটো সময়ত আমি সৰু সৰু আছিলো ধৰি লোৱা আমি এল পি স্কুল এম ই স্কুলত পঢ়ি আছিলো সেই সময়তকৈ বৰ- বৰ্তমান আমাৰ এই আমি বৰ্তমান যোনটো ষ্টেজত যোনটো পৰ্যায়ত থিয় হৈ আছো। সেই সময়ত আমাৰ বতৰটো যথেষ্ট পৰিমানে পৰিৱৰ্তন হৈছে। নহয়নে বাৰু?
হয় হয়।
সেইটো সময়ত আমাৰ বতৰ বিজ্ঞানীসকলে আমাৰ গুৱাহাটীত থ কা আহ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ পৰা আমাৰ আ আগলি বতৰাসমূহ আমাৰ অ' আমি শুনিছিলো ৰেডিঅ'ত। এই বৰ্তমান ৰেডিঅ'ৰ অ নাইকিয়াই হৈছে প্ৰায় কিন্তু আমি শুনিছো ৰেডিঅ'ত। ৰেডিঅ'ত শুনিছিলো যে আমাৰ আজিৰ দিন আজিৰ দিনটোৰ আগলি বতৰা বুলি এটা অনুষ্ঠান দিছিলে। সেই অনুষ্ঠানটোত আমাৰ আ এই দিনটোৰ আহিব লগা দিনটোৰ বতৰৰ আগজাননী তেওঁলোকে প্ৰদান কৰিছিল। কিন্তু বৰ্তমান এনেকুৱা এটা পৰিস্থিতি হৈছে, যে বতৰ বিজ্ঞানীসকলেও আমাক আগজাননী দিবলৈ সক্ষম নোহোৱাৰ নিচিনা এটা পৰিস্থিতি আজি উদ্ভৱ হৈছে। ইয়াৰ আ ইয়াৰ আঁৰতে এটা ধুনীয়া এটা মানে অতি আমোদজনক বুলি ক'ব লাগিব, আমোদজনক আৰু এটা আচৰিত ধৰণৰ কাৰণো আছে। অ' আমি এতিয়া আমি চাবলৈ গ'লে কি হ'ল, কথাটো আমাৰ অসমো নহয় আহত অসম তথা আমাৰ ভাৰতবৰ্ষত এনেকুৱা কিছুমান অ পৰিবেশ পৰিস্থিতি উদ্ভৱ হৈছে, যাৰ কাৰণে আমাৰ বতৰটো বৰ্তমান আহ স্থবিৰ নহয় মানে। হয়তো বুজি পাইছা তুমি?
হয়।
অ' স্থবিৰ নহয় মই এটা কাৰণেই কৈছো আ দে আমাৰ এই বতৰটোৰ পৰিৱৰ্তনৰ আৰত বহুতো কাৰণ লুকাই আছে। অ' তুমি চাব পাৰা আমি তুমি যেতিয়া সৰু আছিলা বা মই যেতিয়া সৰু আছিলো তেতিয়া আমাৰ ঘ ঘৰৰ আশে পাশে বহুতো গছ গছনি আছিলে নহয় নে বাও
হয়
হয় বহুত গছ গছ গছ গছনি আছিলে আৰু বহুত হাবি আছিলে ইমান দাক অটব্য হাবি আছিলে যিসমূহত আগতে শিয়াল ওলাইছিলে তোমাৰ মনত আছে নিশ্চয় যিটো সময়ত আমি সন্ধ্যা লগা ওলাব নোৱাৰো যে শিয়ালে হোৱা দিয়ে আমাক তেতিয়া সেই সৰু কালতে আমাক সোৱাইছিলে কি বুলি শিয়ালি এ নাহিবি ৰাতি তোৰে কানে লগামে বাতি নহয় নে তোমাৰ মনত পৰিছে নিশ্চয় হয়নে অ কিন্তু এতিয়া সেই পৰিৱেশ পৰিস্থিতি আছেনে বাৰু
হয় বৰ্তমান সময়ত তেনেকুৱা পৰিস্থিতি আমি দেখিবলে পোৱা নাই
অ হয় মই এটা কথা বুজাব বিচাৰিছো যে আমাৰ যিস যি যিটো হাৰত মানে আমাৰ অসমত নহয় আমাৰ ভাৰতবৰ্ষত নহয় পৃথিৱীত যিটো হাৰত গছ গছনি কটা আৰম্ভ কৰিছে জীৱ জন্তু ধ্বংস কৰা আৰম্ভ কৰিছে আমাৰ জৈৱ বৈচিত্ৰ ধ্বংস হৈ গৈছে সেই পৰিস্থিতিৰ কাৰণে সেই পৰিৱেশ পৰিস্থিতিৰ কাৰণেই আজি হয়তো মই মোৰ অনুমান বা মোৰ নিজৰ ব্যক্তিগত ধাৰণাত যে আমাৰ বতৰটো এনেকুৱা এটা এনেকুৱা এটা ৰূপ ধাৰণ কৰিছে বুলি মই অ ধাৰণা কৰিছো এটা কথা চাব লাগিব আ আমাৰ যিসমূহ অ যিসকল অগ্ৰজ ব্যক্তি তেওঁলোকে কয় এটা কথা কয় দেই সেইটো হয়তো তেওঁলোকৰ বিশ্বাস হ'ব পাৰে জনবিশ্বাস হ'ব পাৰে অ হয়তো তেওঁলোকৰ ভগৱানৰ প্ৰতি বিশ্বাস হ'ব পাৰে আ নাইবা তেওঁলোকৰ অ এইটো অন্ধবিশ্বাসো হ'ব পাৰে কিন্তু মই কি নাজানো সঠিককে কিন্তু মই এটা কথা ক'ব লাগিব যে তেওঁলোকে কয় যে ভগৱানো আমাৰ ওপৰত বিতুষ্ট হৈছে তুমি বুজি পাইছা নে কথাটো অ এটা কাৰণে মই কথাটো কলো যে অ আমাৰ প্ৰকৃতিক আ সকলো ব্যক্তি এতিয়া আমি এতিয়া বৰ্তমানৰ কথাটো কোৱা নাই আমাৰ অগ্ৰজৰ সকলে বতৰটোক বা আমাৰ পৃথিৱীখনক ভগৱান বুলি জ্ঞান কৰে নহয় নে আৰু প্ৰকৃতিক ভগৱান বুলি জ্ঞান কৰে নহয়নে বাৰু
উম হয়
বুজি পাইছা নিশ্চয়
হয়
অ কিন্তু এটা কথা আমি মই কব লাগিব এতিয়া যে তেওঁলোকে কি কৰিছে অ মানুহ মানুহৰ ওপৰত বতৰটো ইমানেই মানে বিতুষ্ট হৈছে যে বতৰেও মানুহৰ কথা নুশুনা হৈছে বুজি পাইছা নিশ্চয় অ যি কাৰণে বৰ্তমান আমাৰ বতৰটো বা আমাৰ পৰিৱেশ পৰিস্থিতিবোৰ আমাৰ জলবায়ুটো সম্পূৰ্ণৰূপে পৰিৱৰ্তন হোৱাৰ দিশে গতি কৰি আছে তুমি বুজি পাইছা নিশ্চয় অ তুমি কিবা কবা নেকি আকল
বৰ্তমান সময়ত যি মানে পৰিস্থিতি চলি আছে এয়া এটা ভানক পৰিৱেশ হয় যাৰ ফলত
হয়
মানে বতৰ বতৰে কোনো এটা সময়ত মানে সিৰাং কৰি দিব পৰা নাই অসমৰ লগত তে বিভিন্ন দেশত গছ গছনি নোহোৱাৰ ক্ষেত্ৰত গৰমৰ মাত্ৰা বাঢ়ি যোৱাৰ লগতে
উম
সময়ত বৰষুণৰ নাাটনি হয় আমি তেনে পৰিস্থিতি দেখিবলৈ পোৱা গৈছে অসমৰ লগতে বিভিন্ন ধৰণৰ ৰাজ্যত
হয় অ এতিয়া আমি চাবলৈ গলে অকল বোলে বৰষুণে নিদিয়া হৈছে বা এনেকুৱা বৰষুণ বেছি দিছে এনেকোৱাতো কথা কবলৈ গ'লেও অকমান অ দিগদাৰ হয় যিহেতু আমাৰ পৰিৱেশটো এতিয়া এনেকুৱা এটা পৰ্যায়লৈ গতি কৰিছে এতিয়া আমি কব নোৱাৰো যে এতিয়া ৰ'দ দিব নে বৰষুণ দিব
কি হৈছে আজি আ দেখিছা তুমি এসপ্তাহ মান ধাৰাসাৰে তোমাৰ বৰষুণ দিলে গোটেইখন আহ অসমত গোটেই বানপানী হৈ গ'ল আৰু পিছৰ সপ্তাহত দেখিছা গোটেই সপ্তাহতে ৰদ দিছে আৰু কোনো মানুহ থাকিব পৰা নাই গৰমত আৰু সকলোৱে ফেনৰ তলত এ চি এ চিৰ তলত বহি পেলাই থাকিব লগা হৈছে কথাটো তুমি ধৰিব পাইছানে তুমি মোৰ কথা মতে কথাত একমত নে বাৰু
হয় নিশ্চয়
উম
অ এইখিনিতে আৰু এটা কথা ক'ব লাগিব অ আমাৰ অ যিটো পৰিৱেশৰ ভাৰাসম্যত যিটো হেৰাই গৈছে ইয়াৰ আঁৰত আৰু এটা কাহি ইয়াৰ আৰত আৰু এটা কাহিনী আছে মানে কাহিনী বুলি ক'ব লাগিব ইয়াৰ কাৰণ এটা আছে সেই কাৰণটো হ'ল আমাৰ যিসমূহ অ প্ৰকৃতিত কাৰ্বন ডাই অক্সাইডৰ মাত্ৰা বৃদ্ধি পাইছে বুজি পাইছা নে তুমি হয় কাৰ্বন ডাই অক্সাইডৰ মাত্ৰা যেতিয়া বৃদ্ধি পাই গৈছে তাৰ কাৰণে আমাৰ মানে যিসমূহ আহ আশে পাশে যিটো পৰিৱেশ সেই পৰিৱেশটো নষ্টটো হৈছেই তাৰ উপৰিও আমাৰ যিটো সূৰ্য ৰশ্মি অহা বাটত যিটো অৰ্জন স্তৰ আছে পৃথিৱীৰ ওপৰত যিটো অৰ্জন স্তৰ আছে সেই স্তৰটো হয়তো মোৰ মতে অ বিন্ধাৰ সৃষ্টি হৈছে যাৰ ফলত সূৰ্যৰ পৰা অহা অতি বেঙুনীয়া ৰশ্মি আমাৰ পৃথিৱীত পৰিছে তাৰ ফলত কি হৈছে আমাৰ বিভিন্ন ধৰণৰ ৰোগৰ সৃষ্টি হৈছে তুমি হয়তো গম পোৱা তুমি সেইটো জানা যে আমাৰ ভাৰতবৰ্ষতে নহয় আমাৰ গোটেই পৃথিৱীতে যোৱা পাঁচ বছৰৰ পাঁচ দহ বছৰৰ আগৰ পৰা বৰ্তমানলৈকে বিভিন্ন ধৰণৰ মহামাৰীয়ে গা কৰি উঠিছে নহয়নে বাৰু
হয়
অ আমি চাবলে গলে দুহেজাৰ ঊনৈশ চনৰ শেষৰ ফালৰ পৰা আমাৰ দেশতে নহয় আমাৰ গোটেই পৃথিৱীতে কৰোণা ভাইৰাছ নামৰ এটি মহামাৰীয়ে সন্ত্ৰাসৰ সৃষ্টি কৰিছিলে নহয় নে
হয়
ইয়াৰ কাৰণো হয়তো মোৰ মতে মই নিজা নিজা ভাবে নিজা অ অভিজ্ঞতা বুলি ক'ব নালাগিব অ নিজা ভাৱনাৰে মই ভাবি পাইছো যে ইয়াৰ কাৰণ হয়তো এইটো এটা হ'ব পাৰে যিহেতু এনেকোৱা ধৰণৰ মহামাৰী বহুতো বহুতো মহামাৰীয়ে আমাৰ পৃথিৱীতে অহ বিভিন্ন ধৰণৰ সন্ত্ৰাসৰ সৃষ্টি কৰিছে গতিকে আহ এটা কথা মই ভাবিছো যে এইখিনি ৰোধ কৰিব কাৰণে আমি হয়তো এই মানৱ জাতিয়ে এইখিনি কৰিব কৰিব পৰা মানে কৰিব লগা সময় সমাগত তুমি এই কথাটো একমত নে বাৰু
হয় নিশ্চয়
হয় তুমি কিবা কব বিচাৰিছিলা
হয় তুমি জনাবা তাৰপিছত
হয় অ এতিয়া মই যিটো কথা কলো তোমাক যে আমি অ আমাৰ পৰিস্থিতিটো নিয়ন্ত্ৰণ কৰিব লাগে এই তাৰ কাৰণে তুমি কি কৰিব লাগে বুলি ভাবা তুমি কি কৰা উচিত বুলি ভাবা
হয় এই সম্ব এই সম্বৰ্ধন যদি আলোচনা কৰিবলৈ যাওঁ বিতং ভাৱে বৰ্তমান সময়ত কাৰ্বন- ডাই -অক্সাইডৰ যিটো লেপন সেই লেপনটোত মানে কিবা নহয় কিবা ক্ষতি হ'ব পাৰে যাৰ ফলত
হয়
মানুহৰ যাৰ ফলত মানুহৰ বিভিন্ন ধৰণৰ ৰোগৰ